অ কি কৰি আছা?
এ নাই কি কৰি মা আৰু ইমান গৰমত। বহুত গৰম হৈছে আজি আৰু একদম কালিতকৈ আজি আৰু বহুত বেছি গৰম হৈছে আমাৰ লগৰ পিনে
গৰম মই ৰাস্তা গছৰ ছাঁত বহি আছো
হয় নেকি অ গছৰ ছাঁত বহি থাকিলে ভাল বতাহি
উম এনেও বতাহৰ কাম দে ইমান গৰম।
এনেই বতাহৰও কাম নিদিয়ে একেবাৰে গৰম বতাহে আহে।
উম
নেকি তুমি আজি কালি বোলে পাৱলাত গৈছিলা আজি যোৱা নাই।
আজি যোৱা নাই আজি উম বাইদেউজনী নাযায় যে।
হয় হয় শনিবা কাৰণে নাযায় চাগি।
অ শনিবাৰ কাৰণে নাযায় কালি বেছি কাষ্টমাৰ আহিব কালি দেওবাৰ কালি যাব আৰু
হয় হয় এতি কালি এতিয়া কি কি? অ কালি এতিয়া কি কি কাম কৰিলা? মোক লগ্ন ধৰিলা যে মোৰতো যাম বুলি কৈছিলো।
আপুনি নকলে আও।
এ মই মই সিদিনাহে কৈছিলো। মই তুমি গলে মোকো লগ ধৰিবা মই কথা পাতি আহিম। ময়ো যাম কি কি আহিম।
অ অ ফোন ম নামাৰিলা তেতিয়া সেইটো কাৰণে মই নিশিখা বুলি ভাবিয়ে নক
হয় নেকি অ মই আকৌ ভাবি আছো নয় তোমাক কৈ থৈ দিছো যেতিয়া তুমি লগ ধুৰিবা সেইটো বিষয় ভাবি আছিলো।
অ কালি শিকালে অলপ। এয়া ভূতহে সফালে আছিলে।
অ ভূত সেইদিন মানে কি মিচিন দি কৰা নে না বিলেতি কৰে।
এই খুঁটাততে কৰে।
হয় নেকি?
এনেকে সুতা আছে আঙুলিত মেলেল হে বেজি সূতাৰ নিচিনাই কিন্তু মিহি মোতা সূতাটো অলপ। এতি জানো মিহি সূতটো সেই নিচিনা আৰু
অ অ দেখিলে কিন্তু পাম ব এতিয়া মই। আকৌ ভাবিছ বিলেট দি কাটে আৰু নহলে মেচিন দি কাটে। কিহে কৰিছিলো
অহ নাকাতে বিলতে এনেকে হাতত মেৰাাই লব লাগে আঙুলি দুটাত আকৌ মুখত লৈ পেলাই কামুৰি তেতিয়া থ্ৰেডিং কৰে। প চুলি কাত অলপ পাইছো। একেইদিননো ক'ত পাৰিম।
অ অ।
মানে মোক ফেচিয়েল কৰা।
হয় নেকি?
অ চুলি গা মখ ফেচ মখ ফেচ মানে মুখখন ধুব নেকি সয়াত সে এটা ফেচিয়েল দুতে তিনিশ উম হে কিবা ক্ৰীম চিম আছে কিবা কিবি আছে। যে সেৰা খান্দি পেলাই মোক।
ম বিলাক কিৰিম চিম আছে বুলি ক'লে নহ'ব নহয়। তুমি হেৰি কৰিবা কি মোৰ নামখিনিও চাবা। নাম শুনি ভালকে এখন কাগজত লিখি ল'বা কোনটো বস্তু কি কামত লাগে, সেনেকে লিখি লৈহে কামটো কৰিব পাৰিব।
অ তাত কৈ দিয়ে নহ এইটো অমুক অমুকটো কিম লৈ আহা সেনেকেই।
শিকি আছা কাৰণে এদিন গৈছে আৰু সদ কৈ দিছে সদায় কৈ নিদিব নহয় সদায় কৈ দিব। লা গ লে মে মে গালী পাৰিব ন। এতিয়া তুমি বুঢহি এখন কলম এটা লৈ ল'লা লৈ ময় সেনেকেই ল'ম। য়া কলম লৈ লম এতিয়া ধৰি লম মোক ফেচিয়েল কৰিলে কি কি বস্তু খাম ত। কিনি পোৱা প্ৰথমে কি কৰিব লাগে? অ হয়নে মই কোৱা নিচিনাকে কৈছে নে নি নিব কাৰণে
অ ব ক যে ডাঙৰ ডাঙৰ বহি লাগিব তিনিখন মান।
হয় হয় টোটা মানে কি জানে। অ তাৰ পিছ এতিয়া মুখখন যে চেল কৰিলে তুমি কি আনিবা প্ৰথমে কি কৰিবা? আকৌ প্ৰথমে কোনটো কিম সানিব লাগে সেইখিনি গোটেইখিনি একেবাৰে ডিটেইলচ লিখি লব লাগে। তেতিয়াহে নহ'লে তুমি আকৌ এ মুখখন ফেচিয়েল কৰিছে কিবা কিবি হানিছে সেয়া কলে নহব। কোনটো পিছত কোনটো আকৌ তোমাক হেৰি শিকা হোৱা পিছত আকৌ তোমাক শিকাব কাৰণে মাতিব তেতিয়া তুমি আকৌ এইটো নাজানো বুলি ক'লে নহ'ব ন চব মুখষ্ট কৰি ল'ব লাগিব।
অ সেয়া বহী নিব দিছে বহীত লিখি লিখি দিব কৈছে হেৰি পালাৰ কাম অকমান চায়েন্স ৰ লগত জড়িত আছে সেনেকে,
হয় নকি অ হয় নেকি?
খন টিকমেল কৰা মানুহ টিকমেল কৰা সে চাইন্স লগত জড়িত।
তুমি এতিয়া আৰ্টছ পঢ়িচা ন। না অকমান বস্তুতো জানিবৰ কাৰণে সময় লাগিব সেকাৰণে অ হেৰি বস্তুটো লিখি আনিবা ঘৰত আকৌ পঢ়ি লবা। চব বস্তুৱে পঢ়িব লাগে এতিয়া নপঢ়িলে নহয় নহয়। এতিয়া বেলেগ মানুহ আহিলে, এতিয়া কৰিব পাৰিব লাগিব যদি কেতিয়াবা মেম নাথাকে তুমিয়ে কৰিব লাগিব। উম তেতিয়া আকৌ পিছত নোৱাৰিলে তেতিয়া আকৌ সুবিধা হব নহয়। আৰু আৰু কি শিকাই?
হয় হয় হয়।
পাত ডিঙিত পৰা কৰে।